হেল্লো'?
হয়, হয়।
অ', মাত আহি আছে নে? অ', ভালে আছো বাৰু। তুমি ভালে আছা নাই?
উম, ভালে আছোঁ দিয়া মইও।
অঁ', কি কৰি আছিলা।
মই এনে এনে খোজ কাঢ়ি আছিলোঁ ৰ'বা।
অ'।
অঁ', আজি বিষয়টো মানে কেনেকুৱা ধৰণৰ ল'ম বুলি ভাবিছা?
এইম অ', বিষয় মানে, বিভিন্ন যে আমাৰ পৰ্যটন স্থলী থাকে তাৰে ওপৰত আমি কিবা কথা পাতো নেকি।
হয়, হয়, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰে লৈ লওঁ, কি কি আছে।
অ', উত্তা উত্তৰ পূৰ্বাঞ্চলৰে নহয় জানো, ঠিকে তে অ'। ক'ব গলে উত্তৰ পূৰ্বাঞ্চল অ'।
হয় যদি, আমাৰ অসমৰ বুলি কওঁ, অ', অ'। প্ৰথম নাম ললে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু জোনবোৰ ইউনেস্ক', ঐতিহ্যস্থলো পৰে। হয়, আৰু লগতে মানস ৰাষ্ট্ৰীয় উদ্যানো পৰে বাৰু।
অ', আৰু তেনেধৰণৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান আছে অসমত তেনে। মানে বহুতত বাৰু মানুহে অ', নাযায়ো অ' অ', আমাৰ নামেৰি আছে তেজপুৰ ফালে চাগে। তাৰপিছত অ', ডিব্ৰু চৈখোৱা আছে ডিব্ৰুগড়ৰ ফালে, অ' তেনেধৰনৰ বহুত অ', এনেকা কি জীৱ-জন্তু সংৰ ক্ষণ কৰা এনেকা ঠাই আছে বিশ্ববিখ্যাত।
হয়, হয়। আৰু যদি সোণালী বান্দৰ চাব লাগে তেতিয়াহ'লে ধুবুৰীৰ
অ', সোণালী বান্দৰটোও, সেয়ে, আৰু কাজিৰঙাতো আটাইত কৈ ছি এ, সেই কি কয় বিখ্যাত বুলি ক'ব পাৰি আৰু এক শিঙীয়া গড়ৰ কাৰণে, আৰু বাঘ।
অ', হয়, হয়। আটাইত কৈ বিখ্যাত কাজিৰঙা খন হয়, আৰু আটাইতকৈ ডাঙৰ চাগে মানচ খন নেকি!
অ', মানচ আটাইতকৈ বেছি ডাঙৰ, মোৰ বাৰু আজিলৈকে নিজে বাৰু কাজিৰঙা গৈ পোৱা নাই, মানচ গৈছো
হয়, হয়। মই তোমাৰ ইয়াতে গৈছিলো পবিতৰা গৈছিলো ভিতৰত মানে পুৰা, চাই আহিছো ভিতৰত।
অ', পবিতৰা ন? তাত গড় বহুত আছে অ', পবিতৰাত। ৰাস্তা ঘাটতো ওলাই আহে কেতিয়াবা চাগে।
ৰাস্তা ঘাটতো ওলাই। বাৰু আমাৰ, বিষয়টোত মানে যদি ক'বলৈ যাওঁ, অসমত আৰু কামাখ্যা মন্দিৰ আছে।
কামাখ্যা মন্দিৰ আছে, মাজুলী অমাজ জুলী এক এ-এনে এটা ঠাই মানে য'ত মানে অ', প্ৰতিজন অসমীয়াই মানে যাব লাগে, কাৰণ তাত মানে চাবলগীয়া বহুত বস্তু আছে।
চাবলগীয়া বস্তু বহুত আছে হয়, আৰু লগতে শিৱসাগৰ বা ৰংঘৰ
অ', শিৱসাগৰ, চৰাইদেউ ইয়াত আহোমসকলৰ আমাৰ ইতিহাস দেখা পায়। দেখিবলৈ পোৱা যায়, পোৱা যায়, তেখেতসকলে নিয়েহ তেখেতৰ সকলৰ দ্বাৰা নিৰ্মিত এই কি কয় এইবোৰ, ঐতিহাসিক অ'। অট্টালিকাই ক'ব পাৰি আৰু।
হয়, হয়, অ', অ', তাকে, তাকে, বাৰু মানে এইবোৰ সম্পদ আৰু। ঠিক আছে, আমি এতিয়া যদি মেঘালয় পৰ্যটনস্থলীফালে যাওঁ, তাতে আমি মেঘালয়ক স্কটলেণ্ড বুলি কয়, পূৱৰ স্কটলেণ্ড।
অ', পূৰ্বৰ স্কটলেণ্ড বুলি কোৱা হয়, মেঘালয়খন আৰু বহুত বেছি ধুনীয়া মানে আৰু ঠাণ্ডা বতৰটো মানে বতৰটো খুব বেছি মানে মনোমোহা বুলি ক'ব পাৰি তাতে।
হয়, তাতে এনেই চাবলগীয়া তোমাৰ চেৰাপুঞ্জী, মৌচিনলাম, ডাউকি এইবোৰ জনপ্ৰিয় ঠাই আৰু।
অ', ডাউকি, ডাউক তাৰপিছত শ্বিলঙৰ শ্বিলং হৈ গ'ল পুলিচ বজাৰ এইবোৰ জনপ্ৰিয় ঠাই আৰু মচিনৰাম আটাইতকৈ বেছি বৰষুণ চেৰাপুঞ্জি নে মৌচিননাম ক'ৰবাত অ', বেছিকে বৰষুণ দিয়ে। মৌচিনৰামে ন?
চেৰাপুঞ্জী চেৰাপুঞ্জী, দুটাই চাগে ন? মচিনৰাম
দুটাতেে বৰষুণ দিয়ে।
অ'। বাৰু যি নহয় এতিয়া আমি যদি অৰুণাচলৰ ফালে যাওঁ তাতে তোমাৰ নামদফা ৰাষ্ট্ৰীয় উদ্যান বা বম বমডিলা আছ ছে, জিৰ'ভেলি জিৰ' উপত্যকা আছে।
জীৱন। অ 'জিৰ'ভেলী আছে, তাৰপিছত টাবাঙত, অ' মনাশ্ৰী আছে এইবোৰ। তাত বহুত ডাঙৰ ডাঙৰ তেনে মনেস্ৰী আছে, তাৰ পিছত, আনিনী বুলি জেগা এখনো আছে কিব
অ' আনিনি মেচুকা আছে, মেচুকা।
মেচুকা আছে। আৰু তেনেধৰণৰ বিভিন্ন ধৰণৰ জেগা আছে, নাগালেণ্ডৰ ফালেও আপুনি গলে আহ জুক ভেলি নামৰ বহুত সুন্দৰ ঠাই আছে, তাৰপিছত আহ অ', কহিমা ফালে আৰু। অ', আৰু মিজোৰাম গ'লে আইজল চহৰখন বহুত ধুনীয়া। মানে, উম অ'।
মোৰ তাত তে খালী মই এটা তোমাৰ, মণিপুৰ নে মিজোৰামত তোমাৰ এটা কেবুল বুলি এটা আছে। এ মানে ৰাষ্ট্ৰীয়দ্যান আছে, যিটো মানে ভাহি থাকে মানে পানীত, সেইটো চাব
অ' কেবুল ন অ' এইটো এই অ' বিল খনৰ ওপৰত আছে চাগে, লকটক বিল নে কি নাম আছিল বিল খনৰ ভালকৈ মনত নাই, ল অ' লটক অ'। তাৰ ওপৰতে গোটেই, এ উদ্যানখন আছে চাগে।
হয় হয়, আৰু মিজোৰামৰ ত্ৰিপুৰা ক'বলৈ গ'লে, তুমি এনেকিবা আছে নেকি এনেকুৱা প পৰজটন চলি, মই ইমান নাজানো বাৰু।
ত্ৰিপুৰা ইমান মই নাজানো, কিন্তু মিজোৰামৰ যদি চাওঁ আইজল চহৰখন, আহ আহ, তোৰ আহ ধুনীয়া আৰু, ত্ৰিপুৰাৰ, ইমান পৰ্যটনস্থলী হিচাপে ক'ব গ'লে, অ' মই নাজানো বাৰু আগাৰতালাত কিবা থাকিব পাৰে কিন্তু, ইমান মোৰ জ্ঞান নাই বাৰু।
মই খালি ত্ৰিপুৰা এটা জানো, তোমাৰ ত্ৰিপুৰা সুন্দৰী বুলি এটা মন্দিৰ আছে।
অ' ত্ৰিপুৰা সুন্দৰী বুলি মন্দিৰ ন, অ' সেইখন শুনিছো মই। আৰু, আহ ছিকিমো বাৰু উত্তৰ পূৰ্বাঞ্চল, অ' ছিকিম তাত, তাতে বহুত ধুনীয়া, তাৰে এটা কিয় আ বজাৰ নেকি, উম কি আছিল, মই নাজানো বহুত ধুনীয়া সেই ঠাইখিনি অ' গেংটকৰ, বজাৰটোৰ নাম কি আছিল, মোৰ মনত অহা নাই কিন্তু বহুত ধুনীয়া, সেই ঠাইখিনি। আৰু আপুনি কোৱাৰ দৰে গেংটক বহুত চহৰখন বহুত ধুনীয়া। তাৰপিছত তাতো বহুত মনেস্ৰী আছে।
হয় হয়। আৰু তোমাৰ ছিকিমত, মানে তোমাৰ আজিকালি এটা চিল্ক ৰাস্তা বুলি এটা কিবা ৰ'ড মানে চিল্ক, হয় ন, বহুত ধুনীয়া বোলে হয়। অ', আৰু তোমাৰ তাতে তোমাৰ নাথুলা পাছ আছে বা কাঞ্চনজঙা পাহাৰ আছে।
হয়, হয়। তেনে ক'ব গ'লে আৰু, উত্তৰ, উত্তৰ পূৰ্বাঞ্চল ফলত বহুত ধুন ধনীয়া ঠাই আছে আমাৰ।
হয় হয়, অ' এতিয়া মানে এটা কথা আমি যদি কওঁ যে এই পৰ্যটনৰ পৰা আমাৰ কি কি লাভ হ'ব পাৰে, এইটো কিবা তুমি যেনে, মই যদি কওঁ ধৰি লোৱা আমাৰ হোটেল ৰে ষ্টুডেণ্ট বা গাইড কিছুমানে কিছুমানে গাইড হিচাপে কাম কৰি আছে, মানে থাপন পাইছে, আৰু হোম ষ্টে বিলাক বনাই আছে মানুহে তো যাৰ
হোম ষ্টে বিলাক বনাই, আৰ্থিকভাৱে লাভ হৈ আছে। আৰু মানে, আগতেতো মানে ইমান প্ৰচলিত নাছিল, উত্তৰ পূৰ্বাঞ্চলৰ ঠাইবোৰ, এতিয়া ইণ্টাৰনেটৰ যোগেদি মানুহ বিলাকে আৰু মানুহ বিলাকৰ আৰু চিনাকি হৈছে, মানুহ বিলাকে গম পাইছে, ইমান ধুনীয়া ধুনীয়া ঠাই আছে। আৰু বেছিকে পৰ্যটন আহি আহিবলৈ ধৰিছে আৰু সেয়ে তুমি কোৱাৰ দৰে আৰ্থিকভাৱে এই ৰাজ্যসমূহত লাভ হৈ আছে আৰু বহুত।
হয়, হয়, ঠিকে কৈছা। আৰু মানে কিছুমান সমস্যাও দেখা যায় হয়নে বা প্ৰত্যাহ্বান যদি মই এনেকে কওঁ, ধৰিলোৱা এতিয়াও ৰাস্তা পথ কিছুমান জাগাত উন্নত হোৱা নাই আৰু স্বাস্থ্য স্বাস্থ্যসেৱা বা যোগাযোগ আৰু তোমাৰ লগতে প্ৰাকৃতিক দুৰ্যোগ যেনেকা বানপানী, ভূমিকম্প, এইবোৰ হৈ থাকে আৰু মানুহে মানে আৱৰ্জনা এইবিলাক পেলাই, লগতে এইবিলাক কিছুমান সমস্যা আৰু তুমি দেখা পোৱা নাই আৰু।
অহ, সেইটোয়ে যে পৰ্য মানে আগতে ইমান মানুহ অহা নাছিল, সেইকাৰণে মানে এই জেগা জেগাবোৰ মানে বেছিকৈ চাফা হৈ আছিল। এতিয়া মানুহ পৰ্যটনৰ সংখ্যা বাঢ়া অহ, বাঢ়াৰ পিছত অহ, কি কয়? অহ এতিয়া বহুতে-বহুতে বাৰু কাণ্ড জ্ঞান থাকে কিন্তু কিছুমানৰ নাথাকে আৰু তেখেতসকলে অহ, এইঠাইবোৰত গৈ লেতেৰা কৰে সেই ঠাইবোৰ আৰু তেনেদৰে আমি দে, এতিয়া ডাউকী নৈ বহুত বেছি ধুনীয়া আছিল আগতে আৰু বেছি নীলা আছিল কিন্তু আজিকালি দেখিবলৈ পোৱা যায়, অলপ লেতেৰা কৰিছে মানুহবোৰে।
হয়, হয়। আগতে বিশ্বৰ ভিতৰত চাফা নদী ডাউকী আছিল হয় না। এতিয়াতো পাহাৰ-চাহাৰৰ মাটি পৰি কিবা
অহ, মাটি পৰি পুৰা হেৰি হৈছে, বোকা পানী হেন হৈ গৈছে।
বোকা পানী হেন হৈ গৈছে, আগতেটো পুৰা তলটো দেখ গৈছিলে, এনেকুৱা লাগে নাওখন ওপৰত ভাহি আছে নেকি।
হয়, হয়।
অহ, বাৰু যদি আমি এনে শেষৰ এটা কথা আলোচনা কৰোঁ, এই উন্নয়নৰ কাৰণে কি কি কৰিব পাৰি মানে আৰু মানে আমাৰ পৰ্যটন স্থলীবিলাক যেনেকে মই ক'লোঁ ধৰিলোৱা মানে আমি চাফা কৰিব লাগে মানে নিজৰ মানুহখিনি নিজৰ জেগাখিনি চাফা কৰিব লাগে। আৰু তোমাৰ লগতে যদি ডিজিটেল হিচাপত মানে হোমষ্টবিলাক ডিজিটেলি মানে প্ৰচাৰ কৰিব লাগে। আৰু লগতে আমাৰ হস্ত হস্তশিল্প আৰু সাংস্কৃতিক অনুষ্ঠানসমূহ মানে যাতে বেছিকে প্ৰকাশ কৰিব লাগে। যাতে মানুহ আকৰ্ষিত হয় বা বিদেশী মানুহ, হয়।
আৰু এডভাৰটাইজ কৰিবলৈ মানে যাতে বেছিকে মানুহ আহিব পাৰে আৰু বেছি প্ৰচলিত হওঁক আৰু আহ-আহ্বান জনাব লাগে মানুহক। আমাৰ ইয়ালৈ অহ, আৰু কি কয়? অহ।
হয়, মানে যাতে হয় মানে ইনফ্লুৱেঞ্চাবোৰৰ জৰিয়তে মানে যিমান পাৰে অহ, মানে প্ৰকাশ কৰিব লাগে আৰু।
প্ৰকাশ কৰিব লাগে আৰু হয় সেইয়ে আৰু যিমান বেছি পৰ্যটন আহিব সিমান বেছি আৰ্থিকভাৱে লাভ হ'ব কিন্তু তাৰে লগতে এইটো চিন্তা আমি ম ৰাখিব লাগে যে অহ, জেগাবোৰ যাতে লেতেৰা নহওঁক আৰু মানে
অহ, জেগাবোৰ যাতে লেতেৰা নহয় আৰু যদি এনেই শেষত কওঁ মানে ইয়াৰ ফ-ফলত মানে আৰ্থিকভাৱে মানুহ উন্নত হৈ আছে যেনেকে হোমষ্টে আৰু গাইডৰ দুটা-দুটা কামটো দেখা-দেখি পাই আছে মানুহে।
সেয়ে, মানুহৰ লাভ হৈ আছে আৰু মানুহৰ অহ, সেয়ে মানুহৰ আৰ্থিকভাৱে লাভ হৈ আছে আৰু চৰকাৰৰো লাভ হৈ আছে কাৰণে পৰ্যটনস্থলী দি পোৱা পইচা দি মানে মানুহৰ উন্নয়নৰ কাৰণেই কাম কৰিব পাৰে।
একদম ঠিক কৈছা আৰু তোমাৰ কিছুমান যাতায়াতৰ ধৰিলোৱা ৰেপিড', বাইক এইবিলাকৰো মানে লাভ হৈ আছে।
অহ, সেইবোৰৰো লাভ হৈ আছে আৰু অহ, কি কয়? সেয়ে আৰু, মানুহে বহুতে অ' কি কয় অ'। বিদেশ ভ্ৰমণ কৰিব বিচাৰে বা বেলেগ আন্তঃৰাষ্ট্ৰীয় জাত ৰাজ কি ৰাজ ৰাজ্যলৈ বা বেলেগ ৰাজ্যলৈ বা আন্তঃৰাষ্ট্ৰীয় দেশলৈ যাবলৈ বিচাৰে কিন্তু আহ উত্তৰ পূৰ্বাঞ্চলতে নিজৰ ইমান ধুনীয়া ধুনীয়া ঠাই আছে, সেইবোৰ আগতে মোৰ মতেদি ভ্ৰমণ কৰি লোৱাটো বেছি ভাল আৰু।
অ', এইটো কথা কিন্তু দৰকাৰী কথা কৈছা, হয়। কাৰণ আমাৰ ইয়াতে ই-ইমানখিনি মানে কলা সংস্কৃতি নৃত্য আছে, যেনেকে বাঁহৰ নাগাসকলে যে বাঁহত নাচে কিমান কি নৃত্য আছে আমাৰ ইয়াতে চাবলগীয়া, হয়।
দি কি কয় ধনী বুলি কব পাৰো আৰু। উত্তৰ পূৰ্বাঞ্চলৰ মানুহবোৰ, সংস্কৃতি আৰু কলা সংস্কৃতিৰ ক্ষেত্ৰত সেইয়ে আৰু।
তাকে, তাকে, ধন্যবাদ দেই।
ধন্যবাদ দেই, মোৰো কথা পাতি ভাল লাগিল।
অ', তাকে, তাকে, ভাল লাগিল হয়।